হেল্ল' অ'। কি কৰিছা?
অঐ আছোঁ এনেই তুমি?
ময়ো এনে আছোঁ।
অ' অ' কোৱা?
ভাত পানী খালা?
ভাত পানী খালো তুমি?
মই খামহে।
সেই খাইলবা এটাই বাজিবৰ হ'ল দেখোন।
খাম খাম অলপমান দেৰিকে খাম গৰম খাবলৈ মনে যোৱা নাই।
অঁ অঁ।
নাই কিনে বাহিৰ বহি আছোঁ। তাকে মানে তোমাক কথা এটা কাৰণে ফোন কৰিলো বুজিছা তুমিতো বিজনেছ কৰা ন।। তোমাৰ বিজনেচৰ বিষয়ে জানাই।
অ জানো বাৰু অলপ চলপ আইডিয়া আছে।
নিশ্চয় কৰিম ভাবি আছোঁ।
অ কিহৰ বিজনেছ কৰিম বুলি
মই ৰেষ্টুৰেণ্ট এখন খুলিম ভাবি আছোঁ।
ৰেষ্টুৰেণ্ট পাৰা বাৰু খুলিব দেই। বেয়া নহয় সেই লাইনটো ভালে আছে, আ তোমাৰ মানে এতিয়া ৰেষ্টুৰেণ্ট খুলিলে ছেফ্ লাগিব ধৰ।
উ, কৈছো মানে চেফ চেফ এইবোৰ মই অলপ চ লাহে লাহে লিংক কৰিছো মানে ধৰা বিচাৰিছোঁ, উম লাহে লাহে বিচাৰিছোঁ তেতিয়া তে
কেতিয়াবা ৰেষ্টুৰেণ্ট এখন চলাবলৈ হ'লে ষ্টাৰ্ট‌ আপ টো ভালকে দিব লাগিব বুইছা নাই?
মানে ভাল মই ভাল ৰেস্তোৰেন্ট এখনে খুলিম মানে এন এ সৰু সুৰা নহয় বুজিছা, ডাঙৰ খুলিম।
ন এতিয়া চোৱা মই এটা তোমাক কথা এটা কৈছোঁ যে ডাঙৰ খুলিম বুলি ভাবিলে তোমাৰ এটা ডাঙৰ ৰেষ্টুৰেণ্ট খুলিম বুলি ভাবিলে এ ডাঙৰ ৰেচ ৰেণ্ট মানে ডাঙৰ ৰিক্স্, বুজিলা নাই? এ সৰু ৰেষ্টুৰেণ্টত সৰু ৰিক্স বুজিলা টো কৈ দিলো আৰু তোমাক।
অ মানে একেবাৰতে মই এখন ভালকে উঠাম বুলি ভাবিছো, এতিয়া তাতে মেনু চেনু কথা আছে বুইছা, কি কি খোৱা বোৱা কৰো
অ সেইটো হয় মেনুটো মেইন, মেনুটো এতিয়া তোমাৰ মেনুটো মেইন মেইন সেইটো বাৰু হয়, বাত এটা ধৰ সোৱাদটো মেইন, বুইছানে নাই ৰেষ্টুৰেণ্ট মানে হল সোৱাদ। সোৱাদ টো মেইন।
এ মই এনেই ভাবিছোৱে হা মই নাম চাম বোৰ এতিয়ালৈকে ভাবা নাই। ৰেষ্টুৰেণ্ট এটা খুলিম বুলি ভাবি আছো।
ৰেষ্টুৰেণ্টৰ নামটো বাৰু পিছৰ কথা। এ খুলি দিয়া, খোলা যি এ আইটেম বিলাকটো ভাল ভাল আই টেম ৰাখিব লাগিব তুমি ৰেষ্টুৰেণ্টত।
উ চাইনিজ ৰাখো নে নে ইণ্ডিয়ানে ঠিক আছে?
তুমি পাৰ্টিকুলাৰলি এটাত বস্তু খুলিব নালাগে, তুমি এভৰিথিঙ ৰাখা, চাইনিজ ৰাখা।
এভৰিথিং মানে এতিয়া বুইছা, আমাৰ ওচৰতে এখন, ওচৰতে এখন কোৰিয়ান ৰেচ এইখন বহুত ফেমাচ হৈছে।
অ অ কৰিয়ান আছে যদি তুমি বেলেগ খোলা, কাৰণ এতিয়া তুমি একে একে বস্তু খুলি লাভ নাই।
সেইটোয়ে মানে, হয় তাতে মানে এতিয়া বহুত ধুনীয়া ৰেষ্টুৰেণ্টখন।
এই তোমালোকৰ সেই খিনিত ট্ৰেন্সপৈটৰ কি কি আছে ট্ৰেন্সপৈট তোমাৰ ধৰা কোন খিনিত খুলিম বুলি মেইন ৰডৰ ওৰত খিবাগিছে ক'ত?
মেইন ৰ'ড মানে আমাৰ ওচৰতে মানে।। তোমাৰ বাছ ষ্টেণ্ড এটা আছে।
অ', তেন্তে তুমি আৰু ভাল, তুমি হেৰি খোলা আছামিজ থালি দি দিবা তুমি তাত। ভাত চাত বোৰ খাব ন? অ' তুমি মোৰ মতে তাত ৰেষ্টুৰেট খুলিব নালাগে, ধাবা খুলি দিয়া সেইখন জেগাত। বুইছা? ৰেষ্টুৰেটত নাহিব। ৰেষ্টুৰে ৰেষ্টুৰেণ্টত তোমাৰ সেইকণ জাগাত ৰেষ্টুৰেণ্ট নচলিব। ম ত চবেটো তেনেকা হেৰি নাখাব ন, তোমাৰ এইটো বাছত ধৰি এইটো দূৰৰ পৰা ট্ৰেভেল কৰিব আহিব এতিয়া সি ৰেষ্টুৰেণ্টত সোমাব নেকি? হয়নে নাই? ৰেষ্টুৰেণ্টতটো নোসোমাব চাগে! অ তেনেকা! ৰেষ্টুৰেন্ট সোমাব হ'লে তোমাৰ টাউন এৰিয়াত লাগিব। বুইছা নে?
ঐ শুনা না, ধাবা ধাবাত তুমি ইডলি ডোচাবোৰ ৰাখিব পাৰিম নে নাই?
অ' ধাবাত ইডলি ডোচা তুমি ৰাখিব পাৰিবা, তুমি পৰঠা ৰাখিব পৰঠাটো যাবই তোমাৰ জানা। ফাষ্ট চেলিং আইটেম। চাহ ৰাখিব লাগিব তুমি, ৰুটি ৰাখিব লাগিব। ধৰা আৰু মিঠাই- চিঠাই চিংৰা- টিংৰা এইবিলাক ৰাখি দিবা ধাবাত। অহ পাৰে।
তা - তা বোৰক।
চাহ তাহ থাকিব তুমি ৰাখি দিবা তেনেকে আৰু। ধুনীয়াকে পৰঠা ৰাখি দিব পাৰা। পৰঠা যাব কাৰণ, তোমাৰ বাছষ্টেন্ডৰ ওচৰত বহুত পৰঠা যায়।
অ', শুনা না, ৰেষ্টুৰেণ্টখনকে মানে ধাবাটো অলপ
অ', ৰিস্কটো কম হব তোমাৰ ৰিস্কটো কম। খৰচাও কম আছে। অ' এতিয়া ৰেষ্টুৰেন্টত ধ তুমি এতিয়া তাত যদি ৰেষ্টুৰেণ্ট এখন খুলিলা তুমি ধৰ বস্তুবিলাক বনাব লাগিব। বস্তুবিলাক পেলা পেলনি বহুত যাব মানুহ নগ'লে। প্লাছ তুমি এতিয়া চেফক দিব লাগিব। তোমাৰ যিবিলাক কো- ওৱাৰ্কাছবিলাক আছে। অ' ইয়াত আৰু চেফ মানে আৰু কি আৰু! ইয়াত আৰু জানা শুনা মানুহ এটা হ'লে হ'ল বনাব জানা ধৰ। তুমি খালি হেৰিয়ত বহিলেই হ'ল আৰু কেছিয়াৰত। হাইজিন মেনট্ৰেইন কৰি ৰাখিব লাগিব। হাইজিন মেনতেইন কৰি
ন'হলে মানুহে নাখায় কিছুমান চাইছা ধাবা বোৰ ইমান লেত তেৰা নহয়, বহুত লেতেৰা সেইবোৰত মানে খাবলৈ মনে নাযায়। ঘিনেই লাগে।
উম, সেইটো হয় বাৰু দেই।
কিছুমান মানে ধাবাবোৰ আছে বহুত লেতেৰা মানে একদম হাত চাত নুধুৱে।
উম সেইটো হয়।
মানে হেণ্ড গ্লাভছ পিন্ধাই দিম বুজিছা।
অ হেণ্ডগ্লভচ দি দিব পলি বেগৰ। পলিবেগ দি দিব পলিবেগৰ যে হেণ্ডগ্লাভছ। হেণ্ডগ্লাভছ দি দিব তেতিয়া ভাল পাওঁ। উম। আৰু ধৰ চুলিত মাৰ তুমি হেৰিখনো দি দিবা চুলিত মৰা সেইখন। নহ'লে চুলি পৰিব পাৰে, অ তুমি এতিয়া কি ৰাখিবা। কি বুলি ভাবিছা? ৱৰ্কাৰ বিলাক মাইকী মানুহ ৰাখিম বুলি ভাবছা নে মতা মানুহ?
সেইটো ভবা নাই। সেইটো কোনটো ৰাখিলে ভাল হ'ব?
সেইটোত দুইটাই ৰাখিব লাগে আচলতে ক'ব গ'লে।
দুইটাই হব
অহ, কাৰণ এতিয়া মাই কি মনুহৰ হাতবিলাক ভাল হয় নে নাই? তো ডাইৰেক্ট ধুনীয়াকে হেৰি কৰিব পাৰিব মানে ধৰক বস্তুবিলাক স্পীডত কৰিব পাৰিব, বুজিছা না? এই পৰঠা বল বিলাতো হ'ল ধৰ, কিছুমান বস্তু সিহঁতৰ পাৰিব, বুজিছা নে নাই? চেফৰ লগত অলপ লাগি দিব পাৰিব, পিয়াঁজ-চিয়াঁজ কটাই হৈ গ'ল, তো মানুহবিলাক হেই ইমান মানে তেনেকে লাগি নপৰে ন? মতা মানুহে বিলাবও পাৰিব ধৰ। চফ-চিকণত তো মাইকী মানুহ লাগিবই। মতা মানুহ নোৱাৰিব তেনেকা আৰু। মোৰ চকুত আছে বাৰু তিন চন চাৰিজন। কথাটো অহ, মই লিংকটো লগাই দিম বাৰু দিয়া।
অহ, অহ, কি, মাইকী মানুহ আছে? নে মতা মানুহ আছে?
মাইকীও আছে, মতাও আছে, তেনেকুৱা আৰু। মাইকী-মতা মিক্স। কৈ চাম এতিয়া কোনে কৰে, বা বেলেগতো কৰি থাকিব পাৰে, ন?
উম, উম। ইনভেষ্টমেণ্টৰ কাৰণে পে-পইচা এতিয়া মোৰ পৰাই খৰচ কৰোঁনে মই লোন-চোন লওঁ?
তুমি এতিয়া কেনে কম এতি
কিছুমানে কৈছে, বুজছা মোক, কিছুমানে কৈছে তোমাৰ নিজৰ পইচাটো খৰচ নকৰিবলৈ, লোন লোৱা, সেই তেনেকে বন কৰা।
লোন ললে মানে পাৰা কিন্তু এতিয়া লোন ল'লে মানে এটা ৰিস্ক থাকে কি জানা? লোন লৈ এতিয়া তুমি উম মাহে মাহে পইচাটো দিবই লাগিব। তোমাৰ ধৰ নতুনকে ষ্টাৰ্ট-আপ হওঁতে যদি তুমি যদি গোটেই পইচাখিনি তাত লগাবলগীয়া হৈ যায় তুমি কি কৰিবা কোৱাচোন? তে ই এম আই তে যদি আধা প্ৰফিটটো গুচিয়ে যায়।
সেইটো হয়, কিন্তু। এতিয়া কিচ বহুতে কৈছা মানে বুজিছা, তুমি কৈছে যে, মোক কৈছে যে তোমাৰ যিটো পইচা আছে খৰচ নকৰা, তুমি লোন লোৱা বোলে। সেইটো সঁচ
চাই লোৱা এইটো, তোমাৰ এতিয়া কেপেবিলিটি কিমান আছে। পইচা বেংকত তেতিয়া লগোৱা বেংক পায় আৰু যদি নাই লোন ল'ব লাগিব উপায় নাই‌। আৰু এতিয়াটো প্ৰফিতটো‌ যদি গোটেইটো যিটো আমাৰ ইমাইত এ, সোমাই যায়। কি কৰিবা কোৱা খাবা কপা? তেনেকা আৰু।
আৰু কিবাকিবি বেলেগ বেলেগ বিজনেছ কৰিব পাৰোঁ নেকি, তেনেকাই
ফুডৰ বিজনেছটোতো ধুনীয়া বিজনেজ, বেয়া নহয় বুইছা নাই? লোকচান আছে, ল'চ হৈছে অলপ। প্ৰফিতো তেনেকে আছে বুইছানে নাই? এ তুমি এটা পৰঠা নাই তোমাৰ সময়ত। কিমান যাব খুব বেছি তোমাৰ বনাওঁতে কৰোঁতে চব ভাজি চাজি মিলেই খুব বেছি বিছ টকা আহিব। বিছ টকাও নেযায়, বিছ টকাই ধৰিছো অ', লেবাৰ্চ তোমাৰ মিলাই চব বিশ টকা ধৰিছো, তোমাৰ তাত তাত অ পঞ্চাছ টকা হ'ব তোমাৰ, বিক্ৰী পঞ্চাছ টকা, ত্ৰিশ টকা থাকিল তোমাৰ, ত্ৰিশ টকাহে চাহতাহো খাবই। তোমাৰ চাহত কিমান যাব খুব বেছি দুটকা তিন টকা খৰচ। পা হা, আৰু টো পৰঠাতো তোমাৰ বাছ ষ্টেণ্ডৰ ওচৰত এটা দুটাটো নাযায় পৰঠা, তোমাৰ শ হিচাপে যাব, সেইটো মাথা মাৰি চাব পাৰা। বহুত যাব। ৰিক্সটো ল'বই লাগিব লাইফত, ৱৰ্কাৰ্চ তোমাৰ বেছি ৰাখিব নালাগে, খুব বেছি ৰাখা তু ছটা ৰাখি লোৱা হৈ যাব।
ছটাই কম ব, কাৰণ মানে বাচ ষ্টেণ্ডটো বহুত ডাঙৰ বুইছা, তে বহুত মানুহ অহা
গম পাইছো এইটো তুমি এনেই এনে ৰাখিব নালাগে বুইছানে, যোনে বনাই ধৰ সিহঁতাত সিহঁতক ৰাখা। আৰু সিহঁতৰ চেলেৰী কিমান জানা, মিনিমাম টেন থাউজেণ্ড কে লাগিব এটাত। মিনিমাম, কাৰণ তাতকে কমাব নোৱাৰা, টেন থাউজেণ্ড কৈ হ'লে তোমাৰ ধৰ দহ যিমান ৱৰ্কাৰ ৰাখিবা এতিয়া তোমাক পইচাপাতি কিমান যাব?
এটা ওৱকৰৰ জেগাত ময়ে কৰি দিওঁ নেকি কামটো।
কেচিয়াৰ কোন বহি বহি কাম তুমি যদি কৰি দিয়া?
অ এইটো হয়, কেচিয়াৰত বহিব লাগিব মই।
উ তুমি মিঠাই- চিঠাই খিনি চাই দিবা
অ', মিঠাই চিঠাই আছে, মঠাই চিঠাই ৰাহিব পাৰি।
অ', মিঠাই-চিঠাই ৰাখিবা ন? আমি মিঠাই-চিঠাই খিনি চাই দিবা বুজিলা? কেমেৰাটোতো লগাব লাগিবযে। বাঃ, এতিয়া তুমি চোৰৰ তৰ কেনেকুৱা? এতিয়া তোমাক কোনোনাই পইচা দিলে নে, তুমি কেনেকে গ'ম পাবা? ঘপচেনে চাই দিব পাৰিবা, গম পাইছা নে নাই। কিছুমানে ধৰ, এতিয়া ঠগণ বাজি কৰি দিয়ে। অ' ফ্ৰ'ডটো বহুত হৈছে ভাই, ফ্ৰ'ড হৈছে। আৰু এই অনলাইন পেমেণ্ট দিওঁতে চাই লবা বুজিছা। আজিকালি অনলাইন পেমেণ্টত বহুত ফ্ৰ'ড হ'ব লৈছে। লাগিব লাগিব পইচা লাগিব, তিনি-চাৰি লাখ লাগিব লাগে, লাগিব চাগে দেই। ইমান নালাগিব বুইছা, নাই, নাই, নাই, ইমান নালাগে। তিনি চাৰি লাখ নালাগে। অ', ইমান নালাগে। অ', তোমাক বনাব লাগিব ন'। ৰুম ভাৰা লৈ লোৱা, তাত ৰুম নাই যা সেইখনতে? বাছ ষ্টেনৰ ওচৰত। ৰুম এটা বিচৰা ওচৰ ওচৰে-পাঁজৰে, এক ওচৰত বিচাৰিব বিচ
ৰুমত বেছি লৈ ল'ব নহয় আকৌ পইচা।
তেন্ত তোমাৰ যদি হেইকনে মাটি আছে, তুমি হেইকনতে বনায় দিয়া ৰুম।
মাটি নাই। কাম এটা মানে সেই ৰুমটো ৰুম-চুম আছে, সেই ৰুমৰ জেগাত মানে আগফালে অলপ মাটি আছে। মই বাঁহেৰে বনাই দিওঁ ভাবিছোঁ।
বাঁহেৰে বনালে মানে শ্ব'তো লাগিব নহয় বুজিছ নে নাই?
ন ন বাঁহখিনি পেইণ্ট কৰি দিয়ে না, বাঁহখিনি পেইণ্ট কৰি দিয়ে আজিকালি দেখি তুমি
অ', অ', অ'। আইস্থেটিক। তেনেকে বনাম বুলি ভাবিছ ন? তেনেকে আজিকালি ফাছ ফুডহে বনায় বুইছনে?
উম। এ ধাবাবোৰো বনাই দেখিছোঁ, ধাবাবোৰ বনাই।
হা?
টাউনতে ধাবাবোৰ আছে, ধাবাবোৰ তেনেকুৱা বনাইছে বুজিছা।
অ', তেন্ত চোৱা। পাৰা যদি ধুনীয়াকে বনাই দিয়া, বহা-চহা যোগাৰটোতো ধুনীয়া লাগিব। খেৰ দিম বুলি ভাবিছ। খেৰ নিদিবা খেৰ নিদিবা এইটো মিষ্টেক হ'ব তোমাৰ। খেৰ দিলে খহি পৰিব। তোমাৰ এতিয়া তোমাৰ কিবা বৰষুণ পৰোতেই বেয়া হৈ যব পচি যাব, কিমান দিন টিকিব। নাই নীতিকে নীতিকে নীতিকে নীতিকে নীতিকে টিং দিবৈ লাগিব। তুমি মোৰ মতে ঘৰ বনোৱা নিচিনাকৈ বনোৱা বুজিছা।
ঘৰ বনোৱা নিচিনাকে। আ আৰে চাও কি হয়, ম লাহে লাহে ভাবি আছো এটিয়ালৈকে মানে ফিক্সটো হোৱা নাই।
অ হয় নেকি।
উম বেলেগো ভাবি চাও কি হয় অকল মানে ধাবাটোৱে নহয় এটা বস্তুতে মানে ফকাচ কৰিলে বুইছ ৰন সেইটো যদি ডুবি যায় পিছত বেয়া হ'ব।
অ অ হয় সেইটো হয় বাৰু দেই অ অ ঠিকে আছে চোৱা ভাবি চোৱা এইটো বেয়া নহয় বাৰু দেই উত্তৰ হেৰিটো বেয়া নহয়
পুখুৰী এটাও খান্দা কথা ভাবি আছোঁ
পুখুৰী খান্দিম বুলি ভাবিছা। তেওঁৰ ঘৰৰ ওচৰতেই ডাঙৰ মাটি পিছফালে হয় নে।
ঘৰৰ পিছছাইডেই আছে বাৰু
পুখুৰীটো খান্দি চাব পাৰা, পুখুৰীত পুহিব পাৰা। তুমিতো আৰু চাইড বিজনেছ মানে। কিন্তু তুমি তাতে মাছ চাছ জৰি দিব পাৰিবা এই তোমাৰ পুখুৰীটো বেয়া নহয় এইটো এইটো ভাল হয় বাৰু দেই। আৰু তোমাৰ যদি হোটেলখন আছে হোটেলৰ পৰা তুমি মানুহ ৰাখিব লাগিব ন তাত তোমাৰ। পুকুৰীটো চাব
অ পুখুৰীটোৰ পৰা মাছ চাছ পুখুৰীত যদি মাছ চাছ আহ আহে সেই মাছ এই ধৰা মই এই ঢাপাতে দি দিব পাৰিম
ধাবাত কি কৰিব পাৰিবা ধাবাত অ থালি বলত দিব পাৰিবা ঠিক কৰা লোকেল ফিচ ন লোকেল ফিচ পাৰিব পাৰিবা ঠিক কথা কৈছা এইটো ভাল কথা মাৰিছা।
সেই ধৰা মোৰ ইমান খৰচাও নহয় আৰু তেতিয়া
অ খৰচাটো নহয় আৰু তেতিয়া ক'ত হ'ব খৰচা তোমাৰ।
তেতিয়া মাংসটো থাকি যাব
মাছৰ ছ অ মাং
বাৰু ঠিকে আছে দিয়া ৰাখিছো আৰু ন।
যি টি নালাগে বুইছা তই যিভাগ মই দেখিছো পৰঠাই খাই মানুহে।
অহ, হয় বাৰু। উম মই বিজি আছোঁ, হয়।
দিয়া ঠিক আছে।
হ'ব দিয়া ৰাখিছোঁ আৰু ন। উম, দিয়া।